হেল্ল' হেল্ল' পৰিণীতা কি কৰি আছা
এয়া আছো এনেই তুমি
মইো আছো খোৱা বোৱা কৰিলা
অ কৰিলো তুমি কৰিলা
মই কৰি কৰিলো দিয়া আজি বন্ধ নহয় কিবা প্ প্লেন আছেনে
আ তেনে কট
অ অ বাকী আজি বন্ধৰ কাৰণে মোৰ কৰবাত কৰবাত প্লেন থাকে ঠিকে আছে সেইটো কাৰণে মই সুধিলো আৰু
অ নাই নাই ক'তোও একো প্লোন নাই
অ, অ ভাত বনাইছে?
ধানে কমাল ক
অ আমাৰো এই বনাই আছে আৰু। বাকী ব্ৰেকফাষ্ট
অ অ কৰিলো তুমি কৰিলা?
মই কৰা মও কৰিলো দিয়া হেৰি কৰি পেলাই। বাকী কি কৰিলা আজি ব্ৰেকফাষ্টত?
ৰুটি তুমি কি খালা
মও এই হেৰিকে খালো আৰু ৰুটি হেৰিত বাকী ঘৰৰ ইটো সিটো কৰ কৰি আছিলোঁ তুমি আজৰি টাইমত কি কৰা? তুমি আজিৰ টাইমত
এয়া আৰু এইটো কাপা কিবা কিবি এয়া খানা থাকে সেইবোৰ
অ' কিতাপ এনে কেনে কেনেকুৱা ধৰণৰ বিলাক পঢ়া
উপন্যাস ধৰা
অ' মইও তোমাৰ উপন্যাস বিলাক আহ মোৰ অ' ময়ো তোমাৰ উপন্যাস বিলাক আহ মানে পঢ়ি ভাল পাওঁ মোৰো মানে সৰুৰ পৰাই উপন্যাসৰ পঢ়া এটা খুব মানে ৰাপ আৰু মোৰ মায়েও মানে ভাল পায় তুমি কাৰ কাৰ উপন্যাস পঢ়িছা হেল্ল' হেল্ল' তুমি কাৰ কাৰ উপন্যাস পঢ়িছা হেল্ল' পইন্তা, শুনিছানে হেল্ল' অ' শুনিছনে অঁ অঁ শুনি আছোঁ তুমি কাৰ কাৰ উপন্যাস পঢ়িছা
কান চন বৰুৱা অনুৰাধা শৰ্মা পূজাৰী
মোৰো তেওঁলোকৰ পঢ়া হয়। আৰু অ' অ' মোৰো তেওঁলোকৰ পঢ়া হয় আৰু মানে কি যিহেতু মোৰ মেজৰ অসমীয়াতে আছিলে গতিকে সেইটো সেইটো য দিও মই তোমাৰ বিভিন্ন ধৰণৰ উপন্যাস, বোৰ পঢ়িছিলো ধৰা ঐতিহাসিক উপন্যাস জীৱনীমূলক উপন্যাস তাৰ পৰা তোমাৰ কাৰোবাৰ হেৰি মানে পৰিৱেশৰ মানে সঁচা কাহিনী চিৰসত্য বাস্তৱ জীৱনৰ। ওপৰত আধাৰিত বহুত কেইখন উপন্যাস মই পঢ়িছো। অ মই বেছি বেছিভাগ মই ৰীতা চৌধুৰী বাইদেউ মানে পঢ়ো মানে প্ৰায়ভাগ পঢ়া হৈছে তেওঁ মোৰ প্ৰিয় এগৰাকী ঔপন্যাসিক তাৰোপৰি তোমাৰ মই অনুৰাধা শৰ্মা পূজাৰী তেওঁলোকৰো মই পঢ়িছো তুমি কাৰ কাৰ পঢ়া
এয়া কাঞ্চন বৰুৱা অনুৰাধক শৰ্মা পূজাৰী ৰঞ্জু হাজৰিকা আৰু এতিয়া নতুনকে কৌশিক
অ হয় তেওঁ এগৰাকী আমাৰ সামপ্তিক যুগৰ এগৰাকী উপন্যাসিক কিন্তু আজিকালি বৰ্তমান তোমাৰ কিতাপ পঢ়া হেৰিটো খুব কমি গৈছে
আগত
কমি গৈ অ অ কমি গৈছে অ তাকে তে তাতে আজিকালি তোমাৰ আমি দেখিবলৈ পাওঁ যে এনেই মেলা বিলাক হওঁক বা মলত হওঁক যিমান ভিৰ হয় গ্ৰন্থমেলা বিলাকত তাৰ ভিৰ তটো খুব কম পঢ়োৱা যায় আৰু আজিকালি মানে দেখি কিছু আমাৰ নতুন জেনেৰেশনটো মান আমাৰ জেনেৰেশনটো নহ আাৰ পিছৰ জেনেৰেচন মানুহ মানে ল'ৰা ছোৱালী খিনিয়ে তোমাৰ কিতাপ বস্তুতো একদম উপন্যাস বস্তুটো একো মানে নপঢ়েই। হেৰি নকৰে খালি অনবৰতে তোমাৰ খালি মোবাইলটো সেই তাৰ লগতে লাগি থাকে মানে এটা বস্তু তোমাৰ ভাল হৈছে কিছুমান আজিকালি তোমাৰ ফেচবুকৰ জৰিয়তেও কিছুমান গল্পৰ জৰি়য়তেও তোমাৰ মানে গ্ৰুপতো আমি দেখিবলৈ পাওঁ বহুতো তাতো কিছুমানে উপন্যাস লিখে হয়নে মানে সেইখন এখন প্লেটফৰ্মৰ জৰিয়তে তু তোমাৰ মানে বহুত হে এতিয়া কৌশিক নন্দনৰ কথাই কৈছে তেওঁ বহুত তো ধৰা লিখা মেলা কৰে আমি তেওঁ চচিয়েল মিডিয়াৰ থ্ৰু দিয়ে আমি তেখেতক জানিছো যেনেকে তোমাৰ ইন্দ্ৰাণী শৰ্মাৰ জে চি অৰ্ণবা তাখিয়াতো আমি অৰ্ধ আকাশ গল্পটোৰ জৰিয়তে তেওঁ গম শেষ পাইছো তাৰ জৰিয়তে আমি তেওঁলোকক হেৰি কৰিছো গতিকে মোবাইলটো ধৰক আমি তেখেত তেওঁলোকক ছচিয়েল মিডিয়াৰ যোগেদিয়ে আমি তেখেতক চিনি পাইছোঁ তেওঁলোকক অহ সেই বস্তুটোৱে আৰু গতিকে ভালো কৰিছে মোবাইলটো এটা দিশত এটা দিশাই বেয়াও কৰিছে তুমি লিখা মেলা কৰা নেকি অ তুমি লি লিখা মেলা কৰা নে
মাজে মাজে দুই এটা লিখো
অ অ ক' ক'ত লিখা
কেতিয়াবা লিখি ডায়েৰীতে থাকে মেগাজিনতো আগত তেতিয়া দিছিলোঁ এতিয়া নাই দিয়া ডায়েৰিতে থাকে বা কেতিয়াবা হুৱাট চপ ফৰইস্টেটাচ লৈ যায় সিমানে আৰু কেতিয়াবা চচিয়েল মিডিয়াত
কেতিয়া লিখা মেলা বিলাক কৰি থাকিবা তেতিয়া মানে কি আৰু মানুহৰ হেৰি হয় আৰু উ মোৰো তেনেকে লিখা মেলা মই লিখা মেলা মই নিলিখো মই পঢ়ি ভাল পাওঁ মানে তোমাৰ সাধু সাধু কথা হওক বা উপন্যাসৰ আগতে মানে এটা সময়ত মানে ক'লে অ কলেজ কলেজিয়া জীৱনটোত আৰু খুব উপন্যাস পঢ়িলোঁ এতিয়াও পঢ়ো কিন্তু এতিয়া মানে কি এতিয়া মানে তাৰ এতিয়া মানে বহুত খিনি অ কমি গ'ল তেতিয়া তেতিয়া তুলনাত মানে ম বহুত মানে পঢ়িছো আৰু অ অসমীয়া মেজ নিজৰ যাৰ আছে তেওঁলোকে হয়তো বুজি পাই বহুত পঢ়িব লাগে আৰু উপন্যাস মূল হেৰি তাৰ পৰাা মোৰতহে তেনেকে কিছুমান পঢ়া হয় এতিয়া মই ৰীতা চৌধুৰী বাইদেউ মই দেওল আংখুৰখন পঢ়িছো তাৰ পৰাা তোমাৰ মাকাম তুমি মাক কাম পঢ়িছা অ ম কাম খনে এক এখন ধুনীয়া কাহিনীছে এটা চিৰস সত্য ঘটনা চীনা সাম্ৰ্য ৰ বিলাকক লৈ পেলাই তাত মানে লিখা হৈছে অ মই মোৰো সেই এ পঢ়া হয় হেৰি কৰি পেলাই সেইখন পঢ়িছো তাৰ পৰাা তেনেকে ইটো সিটো কৰি থাকো কোৱা আৰু
অ এনেই কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা পঢ়িছো ছা নহয়
ফাৰ্ষ্ট নভেল এখন প এইটো সেই সেইখন ন ক্লাছ নাইন মানতে অ'। পঢ়িছিলোঁ আৰু আ সেইখন ক্লাছ নাইন ইমানতে পঢ়া তাৰপৰা খেইখনটো খেইখৰনলগত কথাটো আজি কোনেও পাহৰিব নোৱাৰে ন, সেইখন একে ধুনীয়া উপন্যাস আৰু তোমাৰ যিমান বাৰে নপঢ়া কিয় সেইখন মানে আমনি নালাগে হয়নে অ' আৰু মানে তোমাৰ সেইটো। যেতিয়া উপন্যাসখন মানে পঢ়ো চকুৰ আগত মানে সেই মা। মাহৰ সে সন্ধিয়াটো গৌৰীক। কেনেকুৱা আছিল চন্দন কেনেকুৱা আছিলে। চকুৰ আগত মানে দৃশ্যটো ভাহি আহে, মই মানে সেই উপনয়াস মই- তেওঁৰ উপনয়াস কেইখন, উপ সেইখন উপনয়াস পঢ়িয়ে মানে, মই উপন্যাস বুলি কলে। মানে একদম পুৰা হেৰি হৈ থাকো। বাৰু তাৰ পৰাই বহুত। কেইখন পঢ়িছো অ' তাৰ উপৰি মোৰ ই এছ এডৰজিত। থংচেৰ উপন্যাসবিলাকো মোৰ ভাল লাগে মই প্ৰায় তেখেত। তৰ উপন্যাসবিলাক পঢ়িছো। শকত মানুহ লিংজিত তেনেকুৱা বিলাক মই পঢ়িছো। মোৰ তেওঁৰ উপ। উপনয়াসবোৰো ভাল লাগে, পঢ়ি পেলাই।
তেওঁৰবোৰো ধুনীয়া পঢ়িবলৈ
মানে বহুত ধুনীয়া ধুনীয়া লিখে তেওঁ, আৰু মানে- অ, ' আৰু তেওঁ মানে অৰুণা- মানে আমি সেই, জাতিটোৰ বিষয়ে মানে আমি গ'ম পাওঁ তেওঁলোকৰ খাদ্য ব্য্াস তেওঁলোকৰ কেনেকুৱা জীৱন তেনেকে কিমান কষ্টত তেওঁলোকে জীৱন অতিবাহিত কৰে। কেনেকে সেইটো আমি সকলোবোৰ তেওঁৰ উপন্যাসৰ জৰিয়তে গম পাওঁ, হয়নে। হ তেনেকে আমি গম পাও। বাকী তোমাৰ ঘৰত চবৰে ভাল।
অ, ' অ, ' ভাল ঘৰত চবৰে।
মোৰো এই ভাল ঘৰত, এই বতৰটোোৰ কাৰণে, বাকী কৰ'বাত ফুৰিব যাবানে এইবাৰ বন্ধ।
বন্ধত জানো চাই ল, বন্ধলৈতো আৰু জুলাই ল
অ', আৰু যি গৰম। পৰিছে।
যি গৰম চবলৈ যাবও নোৱাৰি।
অ' কিন্তু আকৌ ও অ' মাজে মাজে। যে ওলাই কৰি যাবও ভা যাব
মাজে মাজে যাবও লাগে এনেকুৱা বতৰত অলপ। চাবলৈ ভাল কিন্তু ৰ'দ দিয়া বত
অ এনে এনেকুৱা জেগাত ধৰা ঠাণ্ডা জেগা বিলাকত গৈ বেছি কিবা লাগে শ্বিলং মেঘালয় অৰুণাচল এনেকুৱা অঁ অঁ সেয়াই বাকী তোমাৰ আমাৰ গ'লে আমি। ফেমিলি ট্ৰিপেই যোৱা হয় তোমালোক আকৌ চাগে পৰিয়ালৰ লগতে যোৱা।
তে যোৱা হয়
তেনেকে যোৱা হয় আমি এই আগৰবাৰ অ মা পেহীহঁতৰ লগত অৰুণাচলৰ অৰুণাচল মানে পোৱাগৈ নাই তোমাৰ তোমাৰ উ চেচা পাৰ হৈ পালে অলপ গ'লো আৰু বিৰাট ধুনীয়া ধুনীয়া লাগিল গৈ অ্ আৰু তাতে
যাবলৈ ভাল ঠাণ্ডা যে মানে ইয়াৰ তুলনাত ঠাণ্ডা হয় আৰু
ঠাণ্ডা মানে একে অ তাতে থাকিবলৈ মন যায় মানে ইমান। ধুনীয়া বতাহ ইমান ফ্ৰে এ মানে কি আৰু ফ্ৰেচ বতাহ মানে ৰৈয়ে থাকিম ৰৈয়ে থাকিম তেনেকুৱা লাগে আৰু ইমান বিশুদ্ধ হেৰি সেই সেইবোৰে আৰু আৰু ফুৰি কৰি থাকিলে মনটোও ভাল লাগে
ফুৰি থাকিলে মনটোও ভাল লাগে ঘৰত সোমাই থকাতকৈ
কথা পাতিও ভাল লাগে দুটা কথা শিকিবও পাৰি
জানিবও পাৰি নিজৰ খিনি এই সদায় হেৰি
অ বাক এ বাকী সেইকাৰণে আৰু দুজন এজনৰ লগত ধৰা কথা বতৰা বোৰ চলি থাকিলেহে মানে। ধৰা মনটো ভাল লাগে হেৰি কৰি পেলাই মই মাজে মাজে ফুৰোঁ অলপ লগৰ বিলাকৰ লগত তেনেকে যাওঁ ওলাই কেতিয়াবা আমাৰ ফেমিলিৰ লগতো ফুৰো আৰু তেতিয়া মন বিলাকো ধৰা ফেচ থাক সেয়াই আৰু অ তেনেকুৱা আৰু, বাকী আহ ভাত কি বনাইছে আজি।
ভাত, দালি ভাজি আৰু গৰমত একো খাব
অ গৰমত একো খাব খাব মন নাযায় হেই ক। আমাৰো সেই কালি কালি মাংস আছিলে। আজি তেনেকে টিঁহু ভালে অ ৰুটি পু ভাজি তেনেকে আৰু বনাইছে। আমাৰ ঘৰৰে টিহু একদম ফ্ৰেছ আৰু হেৰি কৰি পেলাই অ ব
গৰমত হে তেনেকে, অ পাতলীয়াকে খুৱাই বেছিকে খাবলৈও মন নাযায়।
এ নোৱাৰি গৰমত উম আৰু পেটে আমৰ দিগদাৰ কৰিবতো।
পেট অ আৰু মই মানে নোৱাৰো মচলা জাতীয় এই খাদ্যবোৰ খাব, মই অ অ একদম নোৱা নোৱাৰি গৰমত মানে, অকল গ্লুকন দি নেমু চৰব- এইবোৰে খাব মন যায়, পনিয় জাতীয় হেইবোৰ, তুমি ফল মূল ফ্ৰুটছ এইবোৰ
ঠাণ্ডা কৰা বস্তু, অ অ খাও।
লাগে খাবা মানে কি আৰু আজিকালি খোৱাটো ভাল আৰু বহুত আৰু বিভিন্ন ধৰণৰ ফল মূলত বিভিন্ন ধৰণৰ ভিটামিন পোৱা যায়। গতিকে খাব লাগে, এতিয়া ডালিমটো খালে- তোমাৰ তেজৰ- যদি কিবা সমস্যা হয়, হিমগ্ল'বিনৰ পৰিমাণ যদি কম থাকে তেতিয়াহ'লে- তোমাৰ ডালিম খাব লাগে আকৌ, কল, আপেল এইবোৰ খালে বিভিন্ন ধৰণৰ হেৰি পোৱা যায় আৰু তেনেকে খোৱা মই, মোৰো খোৱা হয় বাৰু কিন্তু ইমানো তেনেকে খোৱা নহয় আৰু। অ বাৰু - ঠিক আছে দিয়া ন-
অ অ ঠিক আছে দিয়া।